হেল্ল', হেল্ল'!
অ, কি কৰিছ?
এয়া এনে আছো। তই কি কইছ? হেল্ল'!
মইও বহিয়ে আছো গৰম যি মইও বহি আছো বোলো গৰম যিহে দিছে।
অ। অ অ।
মই সেই কঁঠাল গুটি কেইটামান গুচাই আছোঁ ভাত বনাবলৈ ত ভাত খাবলৈ একো নাই।
অ।
কঠাল গুটি‌ আউ হেৰি এ কি কয় এইতো ভাতকেৰেলাই ভাজিম আউ।
অ।
তহঁতি ভাত খালি নে নাই?
ভাত খালো।
কিহে খালি?
ভাত এই কি কয় কুচিয়া বনাইছিলো।
উম।
কুচিয়া আলু গুটি, তাৰপৰা ডিম আমলেট বনালোঁ সেয়া।
এ অ লোৱাহতে কি কৰি আছে?
সিহঁতে ইফালে সিফালে ঘূৰি ফুৰিছে।
উম উম। মাটি ৰুইছে নে কি?
নাই ৰোৱা, নাই ৰোৱা।
কেতিয়াৰ পৰা ৰুব?
আজি চিলিণ্ডাৰ আনিব গ'লো এই চিলিণ্ডাৰ আনি মেলিহে সোমাই চিবি হে।
অঁ অঁ'
আজিকালি চিলিণ্ডাৰ বিলাকো বৰ দাম হ'ল দাম হোৱাত- ত হোৱাই আকৌ বহুত ৰখি থাকিবও লাগে।
উম' আৰু ত্ৰিছ- টকা বাহি গ'ল।
উম' তাপা ভিন্দৌ কি কৰিছে?
মায়ে কি কৰিছে?
হেল্লৌ' হেল্লৌ'
শুনিছ আৰু।
অঁ' ইমান লেট লেট কে কৈছ যে।
হে মই ধুনীয়াকে শুনি আছো, তইহে লেট লেটকে শুনিছ।
নহয়, তই ইমান লেট লেটকে কৈছ আও।
মই কওঁতে চিধাকে কৈছো তই মা দেৰিকে গৈছে তো তালে।
এতিয়া ভালকে আহিছে আক।
অঁ, এই ট্ৰেক্টৰ খন কিবা বনাই আছে।
অ অ' তাৰ পৰা মাতিব গৈছিলি নেকি?
নাই নাই ৰ'দ নাই যোৱা।
উমহ' ইমান ৰদত নাযাবিও।
উম' মায়ে কি কৰিছে?
অঁ, পথাৰলৈ গৈছে।
কেলে বোকা দিছে নেকি?
আমাৰ নহয়, বায়েহঁত দিছে।
আয়ো এই ৰ'দত ৰুইছেগে নে?
উম'
অঁ' ছোৱালী কি কৈছে বা?
ছোৱালী জানো মাক লগত কাজিয়া কৰি আছে নেকি? ইমান থো হেৰি কৰি হুলস্থুলু হৈ আছে।
অঁ'
বৰ দনদুৰী হ'ল।
উম'
অথনি ককায়েকক বিচাৰিছে দাদা দাদাকে।
অঁ' বাপেক নিচিনা দন্দুৰি হ'ব তাই।
উম' চব্জি তবজি বনাবলৈও একোৱেই নাই অও। তহতৰো কিনিহে খাওঁ চাগে। হেল্ল' হেল্ল' হেল্ল'
হেল্ল'
হেল্ল' মাত তো মাত, টো অহা নাই ভালকে,
এতিয়া,
অঁ, এতিয়া আহিছে?
অঁ, উম
পাচলি, -চাচলি চাগে কিনিহে খাওঁ তহঁতেও?
আমাৰ বকে পাচলি নেকিনো মাছ- মাংস মা মাংসহে, কিনা হয় বা উ পাচলি বাৰু এনে কমেই কিনা হয়।
উ আছে নেকি ঘৰতে
হম
ঘৰতে পাচলি- চাচলি আছে নেকি?
কিন্তু ঘৰত খাবলে হৈ থাকে আৰু।
আমাৰ সেই এজোপা -দোপাও ঘৰত খাবলৈ হয় আৰু।
উম
আম, লাগিও শেষ হ'ল চাগে।
অ
এতিয়ে আম, লাগি শেষ হোৱাৰ পিছতহে খাবলৈ মন গৈছে।
উম
কঁঠাল, চঠাল আছে নাই।
নাই নাই।
উম উম আমাৰ ঘৰটো অকণমান এজোপা আছে লগা নাই খালি।
উমূ
আছিলে ডাঙৰ -ডাঙৰ কাটি পেলালে গছ,
অ বা কঁঠাল, নালাগে অ আমাৰ সেই মখ আগৰ ঘৰৰ মানুহ ঘৰ যে। সিহডখৰ খাওতা নাই যে। কঁঠালও, দম দম নাৰিকলোও, দম দম ল'ৰা ছোৱালীও নাই খাবলৈ।
নাৰিকল, বোৰ ইমান দম দমকে আছে তহঁতক নিদিয়ে নেকি খুজিলে।
হয়। নোখোজোৱে আমি নাযাওৱে বকে।
অঁ ধেৰ নাৰিকল, আছে সিহঁতৰ ঘৰত আৰু ঘৰটো ইমান বনাইছে সিহঁতৰ ইমান ডাঙৰকে ঘৰ বনাইছে।
উম মানুহ নাই মানুহ নাই আকৌ থাকিবলৈ ল'ৰা ছোৱালী নাই।
ল'ৰা ছোৱালী নায়য়ে নে নে এ ক'বাত বেলেগত থাকেগে।
নাই নায়ে।
অ
হয়ায় অ চাহ, খাব হৈছে হামি আহিছে চ চোন
উম' পুখুৰীত, মাছ, জিয়ালি নে এইবাৰ।
উম জীয়াই থোৱা আছে। এই জীয়া লব
উম উম। আমাৰ জিৱাই নাই নেকি জানো জীয়ালে নেকি গমেই নোপাও মই।
উম।
হাই ঐ কি হল ঐ ইমানকে হামি আহিছে ঐ।
চাহ পানী খাবলৈ হ'ল চাহ পানী অকণ খাই ল'।
চাহ পানী অকণ খাই লব লাগিব, এতিয়া গেছ আনি আহিলো যে ৰ'দখনত।
উম।
পঞ্চায়তলৈ গ'লগে পঞ্চায়তৰ কিবা শিক্ষকৰ হেৰি কৰি থকা যে তাৰপৰা আমাৰ নহলেই। গুচি আহিলো আহি লৰালৰিকৈ গেছ ললোহি। কাইলে আকৌ টাউন যাব লাগিব বিশাললৈকে যাওঁনে।
কেলে কিবা ল'বলৈ আছে নি?
উম বজাৰ কৰিবলে।
অ যাব যাওঁ যদি কবিচোন মইয়ো দুটান বস্তু আনিব দিম।
যামেই বাৰু কাইলৈ এইবোৰ বুট মগু তাৰ পৰাই আনিমগে।
অঁ অ অ সকামলে?
উম।
উম সকাম পালেহিয়ে নহয়।
চাৰি হাজাৰমান চাৰি হাজাৰমান পাৰ হ'লেচোন হেৰিয়ে পাই যিবি অফাৰেই পাই যিবি।
চাৰি হাজাৰ বজাৰ নকৰো।
কিমান মান কৰিবি এনে দুইহাজাৰ মান হ'ব চাগে?
উম।
উম।
কাইলে আকৌ এতিয়া সেই বাইদেউহতো আহি পাবহি কেইটা বজাত পাই আহি এতিয়া।
অঁ সিহঁতিও যাব নেকি বজাৰলে?
হেঁতি আহি পোৱাহিয়ে নাই হেৰি অ
অ অ তা ত উম অঁহ। সোমবাৰলৈ হলেই নহয় ন? আজি কিবাৰ শনিবাৰ।
উম সোম আজি শনিবাৰ।
সোমবাৰলে নহয় জানো?
নকৰিব নকৰিব।
তাৰপৰা ক আৰু?
কওনো কিনো মই বোলো ফোনটো লগাওচোন কি কৰিছে কি নাইকৰা সুধো।
অঁ অঁ।
উম, ঘৰ ঘৰৰ বোকা নাই দিয়া ন? কঠীয়া তুলিছিলে বুলি কছিলে যে।
কঠিয়া তুলি আছিল না দিয়া নাই এতিয়ালৈকে।
অ-
দিবহে এইকেইদিনতে দিব চাগে দিলে দিয়াতো।
অ অ। অঁ। জিহে ৰ'দ দিছে চাহ অকন খাই লওঁগে অ ঈশ্বৰ।
উম হ'ব দে চাহ তই খা, ময়ো এ বনাও।
হা?
তই চাহ খা বোলো মই এয়া বনাওগে।
অ হ'ব দে মোক চাহ কণ খাই লওঁ সামীয়া সামিয়াই মোক বিষাই গৈছেগে।
উম উম হ'ব দে।
অ।